এক চেকেণ্ড আহ ৰবা ৰবা এক চেকেণ্ড হেল্ল' মাতটো আহিছে?
আহ আহি আছে। দৰ্জাখন মাৰি দিয়া মই দিম দিয়া।
অ ঠিক আছে এ হেৰি কি বুলি কয় কি কৈ আছিলো?
কিবা চাকৰি কথা কৈছিলি অ অইল ইণ্ডিয়াত চাকৰি ওলাইছিল। তই চাকো চা মই আজি পা পাইছো হা। নিউজত। মানে ইনষ্টাত পাইছোঁ মই নিউজ মানে ইনষ্টাগ্ৰাম তাতে পাইছো হা মই তই অলপ খবৰ খাতি লবিচোন মানে চব ডিপাৰটমেণ্ট ওলাইছে টোয়েলভ এ টুৱেলভ পাছ কৰা টেন পাছ কৰা এইগেলা আৰু ওলাইছে অলপমান
তই মোক তই সেনেকুৱা ৰিলছ বিলাক মোক শ্বেয়াৰ কৰি দিবি।
আহ মই এতিয়া কেনেকা বা ওলাম সিটো ৰিল
এ লাইক কৰিছিলি
লাইক কৰিছিলোঁ।
লাইক কৰিছা যদি পা- লাইক কৰা ৰিল বিলাগ থাকে ন
অ পিছে হলি চাব লাগিব লাইক কৰিছিলো মই সেইটো
অ
যদি লাইক কৰিছো তক মই ৰিলটো পঠাই দিম
অ চাবিচোন। চাই লৈ পেলাই তই যদি পাৱ মোক পঠাই দিবিচোন? ৰিলছটো চাব লাগিব মই পাই থাকো, ত হেৰি কৰি তই তই কি তোৰ তোৰে এপ্লাই কৰিবি নেকি?
নহয় কলি গোটেই গেলাই কৰিম কি আৰু অইল ইণ্ডিয়া চাকৰি।
আৰু কথ প যা প পাবি সেইবিলাক পাৱা সহজ‌‌ বুলি ভাবিছ,
আ সহজ নহয় তথাপিও যদি নচিবত আছে কি ঠিক কাৰোবাৰ এটাই যদি পাই গল কাৰোবাৰ এটাত তল
পিছে হেৰি কৰিবি পিছে এই এই তেল- গ্ৰামৰ এটা আছাম কেৰিয়াৰ বুলি চেনেল এটা আছে সেইটো সেইটো ক হেৰি কৰিথৈ দিবি। ফলৌ কৰি থৈ দিবি।
কিয়া।
তাতে তৰ মানে অসমৰ- মানে যোনবিলাক গভাৰমেন্ট জব আছে সেইবিলাক চব তাতে আহে মানে নটিফিকেশচন বা- বুজি পাইছা।
অ অ। যা যা তুমি যা ত জাপ মাৰিম যা তত জাপ মাৰিম যা যা যা যা। যা যা ৰু ৰুমটোৰ পৰা খালী কৰ হাল্লা কৰ হাল্লা কৰে এহতে। ফেট দি থাকে ফেটি সাপে জানো ফেট দি থাকে।
হে হে হে অঁ।
কবি আৰু।
বস্তুতটো হ'ল আহ তাৰ সেই হোৱাটছপতো আছে এটা চেনেল আচাম কেৰিয়াৰ বুলি। হোৱাটছেপত আৰু টেলিগ্ৰামত ফেৰিতা- ফল' কৰি থৈ দিবি অসমত মানে যিমান গভাৰমেন্ট জব আহ য'ত- জৰে নহওক চব নটিফিকেশ্যন মানে তাতে তই পাই যাবি বস্তু।
তই তই চোন এপ্লাই ন কৰাই গিলা।
মই এপ্লাই- কৰো কিন্তু চব নকৰো চবতে কৰি লাভ নাই চবতে নচিবত আছে আছে বুলি এপ্লাই কৰি থাকিলে নহব। হব না পইচা লাগে না এপ্লাই কৰোতে। মই চাই চিটি এপ্লাই কৰো এ আই আই টিৰ আই আই টিৰ- সন্ধিয়া প যোৱা বাৰগে।
যোৱাবাৰ মই পষ্টমেনৰ চাকৰিত দিছিলো হা পষ্টমেনৰ চাকৰিত- মই একশ টকা ভৰি পেলাই মই হেৰি কৰলো এপ্লাই কৰিলো- তাতেও চাকৰি নাপালে একশ টকাটো এনেই গেল। হেল্ল'।
হেল্ল'।
একশ টকা তু এনেই গেল না।
অ অ সে সেইকাণে মই মানে চাই চি এপ্লাই কৰো সেইটো। মই এই আই আইটিৰ প্ৰষ্টটো যে ওলাইছিল।
উম।
সেইটো মই মানে তাতে পাইছিলো কিন্তু, সেইটোত মই এপ্লাই কৰিলো কিয় মানে- টোত অ মোৰ লগৰ এটা- চিনাকি আছে বুলি ক'লে সেইকাৰণে মই সেটোত এপ্লাই কৰিলো মানে ম সেইটোত পোৱা চান্ঞ্চ আছে যিহেতু সেইকানে এপ্লাই- সেইকাৰণে চব চাইহে- এপ্লাই কৰো মই ময়ো হেতৰ দৰে একবাৰ খেলাইছিলো পইচা এই ৰেলৱেৰ একবাৰ ওলাইছিল। এ আণ্ডাৰ গ্ৰেজুেৱেট তাতে এপ্লাই- ছিলো ত'তো এশ টকা গৈছিল মোৰ কিবা চাৰে পাঁচশ মান গৈছিল।
তই বাপেৰৰ লগত আহি এপ্লাই কৰিছিলি মনত আছে মৰ।
উম উম এই সেই এইটো এপ্লাই কৰিছিলো আৰু এই ঘৰৰ মানুহ কৈ আছিল কৰ- বুলি সেইকাৰণে মই কৰলো সেই- সেই তেতিয়াৰ পৰাই মানে মই এইগিলা জি টি আহি থাকিলে এপ্লাই নকৰো মানে আগে বস্তুতটো চাই লয় ন। বৰ আশা কৰি লাভ নাই না আৰু সেইগিলাক- পৰীক্ষাত একচুৱেলি পঢ়িবা লাগে পঢ়ি পেলাই দিবা লাগে এতিয়া পঢ়া চৰাওতো হোৱা নাই। পঢ়া চৰা টাইম নিমিলে। নপৰাকে আৰু এনেই দিটো লাভ নাই না সেইকাৰণে মই যেতিয়া এপ্লাই নকৰো মানে অলপ চাই চিতি মানে- প্লাই কৰো আৰো ধৰিলো জোনগিলা অলপ মানে- আনকমন টাইপবোৰ বেছি মানুহে এপ্লাই নকৰে। সেনেকুৱা টাইপ বিলাক পালি মানে এপ্লাই কৰো আৰু।
উ।
যত মানে অলপ কোৱালিফিকেশচন কম লাগে সেনেকুৱা আৰু মানে সেই আৰু কম
বহুত ক কোৱালিফিকেশচন বহুত কম লাগিছিল।
কোৱালিফিকেশ্যন কম মানে সেইটো কম টেন পাছ টুৱেলভ পাছ অকল ভাষ কেইটাক কম বুলি নকয় কাৰণ এ সিটো মানে কোৱালিফিকেশচন হিচাপত অলপ কম লেভেলত আছে কিন্তু টেন পাছ টুৱেলভ পাছ কৰা ছোৱালী লি বহুত আছে না কম্পিটিটৰ বহুত পাবিত সেইটোত উম এ তোৰ চাবি হা নৰৰ্মেল যদি মানে যিকোনো এটা পষ্টত ভেকেঞ্চি এটাত চাপজ আহ অকল লাগে টেন পাচ লাগে আৰু ডিপ্ল'মা লাগে বুলি ধৰিলো আৰু ডিপ্ল'মা মানে মই যি কৰিছো সেনেকুৱা আৰু এতিয়া ডিপ্ল'মা কৰা চলি আকৌ কম্পিটিটৰ বেছি নাই ইমান বেছি নাই আছে কিন্তু ইমানো বেছি নাই
অ
মানে অকল টেন পাছ টুৱেল্ভ পাছ থ থকাৰ তুলনাত ধাৰক সেনেকুৱা ভেকেঞ্চিৰ তুলনাত অকল ডিপ্ল'মা থকাৰ মানে এ কম্পিটিটৰ বেছি নাই এতিয়া কেনেকুৱা টাইপ বিলাকৰ অলপ এপ্লাই কৰিব পাৰি এতিয়া আই আইটিটো আই আই আই আই টি টো অলপ কেনেকুৱা টাইভ আছিল অকল মানে ডিপ্ল'মা লাগে ইলেক্ট্ৰিকেল মেকানিকেল আৰু কিবা এটা ব্ৰাড আছিল অকল তিনটা ব্ৰাইড আছিল অ সেইকাৰণে এইটোত পাম বুলি মানে এপ্লাই কৰিছিলো সেই এপ্লাই কৰি এ এতিয় লৈকে বাৰু একো খবৰ চবৰ অহাই নাই দেখোন মেইল চল একো পঠোৱাই নাই কিবা হ'ল।
ৰিজাল্ট উলাই হেৰি কিবা কিবা সেই তোৰ কিবা নটিফিকেচন
একো ন একো ন নটিফিকেচন অহা নাই কি বা হল মেজ এক অহা নাই। এক্সাম হয়নে ডাইৰেক্ট চিলেকশ্যন কৰে বা কি বা নাইতিয়া কেতিয়াবা
দে ক'ত চাও তাতে ভাবি আছো ইউটিউবত চালিও না পাও বস্তুটো। সেনেকুৱা এতিয়া কথা
এইগেলা বস্ত ইউটউবত না ভাবি সেই গেলা এন্তে অফিচিয়েল বস্তু নাই এইটো। এইটো ডাইৰেক্ট সেতে নিজে নটিফিকেশচন দিব চাগে।
কিছুমান মানুহে ধৰ এ ৱেবচাইটত চাই পেলাই ইউটিউবত চৰ্ট চৰ্ট ভিডিঅ' বনাই পেলাই সেই পৰ্ত কৰে ন। স আৰু আমি এতিয়া আৰু চব মানে ৱেব চাইত খচৰি খচৰি চাবা এটা এটা বস্তু কি হয় ওলাবা অলপ দিগদাৰ হয় না এই ইউটিউব এতিয়া সহজে পায় যায় বস্তুটো সিহতে মানে ডাইৰেক্ট বিক্ৰী কৰি পেলাই উলাইপেলাই সিহত নলেজ থাকে ন সহতে ওলাব পাৰে সেনেকুৱা চট ভিডিঅ' পাও নাই সনেকুৱা
অ নাই মানে উলোৱা নাই চাগে।
উম।
ইমান দেৰী পানি হয়
কথাটো এটা বেয়া কথা এটা হোধো তোক মোৰ মোবাইলটোৰ বেটেৰী সাত হাজাৰ এম এইচ
উম
সাত হাজাৰ এম এতচলে মোৰ আহ মোটামুটি উম এক ঘন্টা যদি হিচাপকৰো চাৰ্চ দিয়াও সত্তৰ পাৰ্চেনমান চাৰ্চ হয় এক ঘণ্টাত
উম
আৰু স্পীড হ'ব লাগিছিল অলপ ইমান মানে কমকে হয়।
এক ঘণ্টাত সত্তৰ পাৰ্চেণ্ট।
অ।
সত্তৰ পাৰ্চেণ্ট মানে বেটাৰীটো ইমান ডাঙৰ বেটাৰী সাত হাজাৰ এম এইচত ধেমালি ডাঙৰ বেটাৰী নেকি।
অ ডাঙৰ বেটাৰী
বহুত ডাঙৰ বেটাৰীটো সেইটো টাইম লাগিবই চাৰ্জ হওঁতে। মৰটোৱে চোন মৰটো কিমান চাৰে তিনি হাজৰ বেটাৰী মোৰ মোবাইলটোত।
চাৰে তিনিহেজাৰ হয়।
চাৰে তিনি হাজাৰ পৰে। চাৰে তিনি হাজাৰ বেটাৰীতোৱে মোৰ ফুল চাৰ্জ হওঁতে এইটটিমান ম চল্লিশ মিনিটত হৈ যায়। আৰু হান্দে ধংতে মোৰ লাগে এক ঘন্টা বিশ মিনিট
অ। এক ঘন্টা বিশ মিনিট মোৰ মোৰৰ সেই ফুল মোৰো ফুল হওঁতে ঘণ্টা ত্ৰিশ মিনিট মান লাগব আৰু
অ মোৰটো কিন্তু ফুল হেৰি নহয় ফাৰ্ষ্ট চাৰ্জাৰ নহয় টুৱেন্টি ৱাটাৰ চাৰ্জাৰ মানে।
টুৱেণ্টি ৱাটৰ চাৰ্জাৰ এতিয়া আইফোন চাৰ্জ দি আছা।
সেই মোৰ কোম কোম এইটো কোম্পানী পৰাই দিয়া চাৰ্জাৰ হয়
অ আচ্ছা আচ্ছা এই সেইটো ৱটতোৰ তোৰ বেটৰী এম এজৰ লগতে কথা তোৰ অ পাঁচ হাজাৰ পাঁচ হ জাৰ এম এছৰ বেটাৰী পাঁচ হাজাৰক লাগি তোৰ টুৱেন্টি, থাৰ্টি, ফৰ্টি সেনেকুৱা ৱাৰ্ডটৰ বেটাৰী চলে
ফিফটি ফাইভৰলৈকে চলে ছিক্সিলৈকে যায় আৰু
ফিফটি ফাইভ, ছিক্সটি সেনেকুৱা যায় তাৰে পিছত যোনগিলাক ৰ এ পাঁচ হাজাৰ ছয় হাজাৰৰ ওপৰৰ সেইগিলাখনত বেছি অলপ বেছি লাগে আৰু মোৰ এইতিৱাতৰ চাৰ্জাৰ
এইটি চাৰ্জাৰ ন ওৱান ওৱান প্লাছৰ এটা মোবাইল আছে হা ওৱান টুৱেণ্টি ৱাটৰ চাৰ্জাৰ আছে তাতে ছয় হাজাৰ এমএচৰ বেটাৰী সেই মোবাইলটো আধা ঘন্টাত ফুল চাৰ্জ হৈ যায় জিৰ' টু হাণ্ড্ৰেড আধা ঘণ্টা এই নতুন কে ওলাইছিল মোবাইলটো আমাৰ এই অফিচৰ এটা ল'ৰাৰ আছে তাৰমানে দেখসু সেত তাত ওৱান টুৱেন্টি ৱাৰ্ডটৰ যিটো চাৰ্জাৰৰ মাথাটো বহুত ডাঙৰ মাথা ৰে
এই মাজতে যি অপ'ৰ এটা ফোন উওলাইছিল অপ' এফ নাইন প্ৰ' নেকি কিবা এটা যে পাঁচ মিনিটত যে ফুল চাৰ্জ হয়
দহ মিনিটত
পাঁচ মিনিট নে দশ
দহ মিনিট পাঁচ মিনিট দেখাইছিল দশ মিনিট কিবা আছিল ৰ মোবাইলটো তেতিয়া বহুত চলছিল বহুত চলছিল সেই মোবাইলটো অপৰ অপৰে আছিল এফ নাইন প্ৰ কাৰ ডিছপ্লে আছিল
হ'ব পাৰে তেতিয়া নতুন নতুন ওলাইছিল আৰু সেনেকুৱা
আৰু ফ ডচপ্লে কোনে ওলাইছে বুলি ভাবিছা অপ' ওলাইছে অপ'
ক ডিছপ্লে নাই
কলে নাই টো ম
অ ৰেণুৰ বহুত কেইটা আছে ৰেণুৰ এটা আছে ৰেনু ফিফটিন এটা মিনি আছে
এই ৰেনক এটা এই ৰেনক এটা কাপ ডচপ্লে হয়
মোৰতো ৰেণয়ে হয়
ৰেণকটোৰ ৰেণৰ বা কোনটো মডেল তলৰ মডেলটো নাই মিট মডেল
ৰেন ফিফটঞ্চি মোৰটো তলৰ ম লো নহয় একদম ওপৰৰো নহয় মাজতে আ
অপৰো কিন্তু ষাঠি হাজাৰ সত্তৰ হাজাৰ টকীয়া মোবাইল আছে
আছে কন হ'ব চব চবৰে আছে অপৰ বুলি আছে ন মই আজি মটৰলাৰ ফোন এটা চালো আহ সাতাইশ হাজাৰ টকা দাম জিক্সি ছিক্স ভ মট জিক্সিছেভন প্ৰচেছাৰ কি জ স্নেপ ড্ৰগন চ হেৰিচ ছেভেন এচ জেন টু কি বঢ়িয়া প্ৰচেচাৰ
যেনটো প্ৰচেছৰ
ছেভেন স্নেপড্ৰগন ছিক্স যেন নহয় ছেভেন যেন
নহয় নহয় জন টোও প্ৰচেচাৰ লগা আছে
অ অ চছেভেন এছ আহ মোৰ ফটত হ'ল ছিক্স এচ জেন ওৱান আৰু ফিতুৰ আছিল চাব ত আ হে চছেভেন এচ টু জেন কিবা এনেকুৱা আছিল আৰু
উ
মোটকেও বেছি ভাল প্ৰচেছাৰ তাৰেটো মোতকৈও বেছি ভাল প্ৰচেছাৰ অ ইমান কম দামী ফোনটোত ইমান বঢ়িয়া প্ৰচেছাৰ কমেৰা চমেৰা মোতে বঢ়িয় টো মানে বা সেই আৰু মানে কিমান খিনি ভাল বস্তু দেই কিহোৰ কাৰণে তাতে মই কমেন্টত চালো হা এ মানে ফ্লিপকাৰ্ট বস্তু বুলি দনা এটা চলি ফটো মাৰি দিছে অভাৰ হিটিং প্ৰব্লেম আৰু কিবা বোলে শ্ল' হেৰি ইমান বঢ়িয়া বঢ়িয়া বস্তু আছে কেমেৰা ভাল বেটৰী এম এচ ভাল পাত হাজাৰ এম এৰ বেটৰি
অ
প্ৰচেছাৰ ভাল তাৰপিছত আই পি আই পি চিক্সটি এইট ছিক্সটি নাইন আছে তাৰে তাৰে পিছত ইমান খিনি আছে তাৰে পিছতো এ ইমান ব্লেম ত তাৰে পিছতো ইমান প্ৰব্লেম বতৰ লাগি দিয়া কিহোৰ কাৰণে মই বুজি নাপাও